হেল্ল'।
অ কি কইছা? ময়ো এনেই আছো দেই।
অহ। অহ। ঘৰত ভাল নে?
উম। তাকে ভালেই। তোমাৰ খবৰ খাতি নাই যে সেয়ে ফোন এটা মাৰিছো। কি ভাল নে বেয়া বুলি তোমাৰ?
অ' অ' ভালে, ভালেই।
অহ কি কৰি আছা?
মই এতিয়া বৰ্তমান পথাৰৰ পৰা আহিছোয়ে দেই।
কাম হৈ চলিছে নেকি?
পথাৰ কাম এতিয়া লাহেকে হ'বগে আৰু।
অহ। আমাৰ এইবাৰ খেতি-পথাৰ কৰিব নোৱাৰিমে চাগে! পানী বহুত যে আমাৰ ফালে।
অ' অ' আমাৰফালে একে পানী বহুত হৈ যায় কিন্তু।
অহ। জনাইচোন চোন আমাৰফালে এই নৈ খনৰ পৰা পানী আমাৰ পথাৰত কিমান হয়।
সেইটো হয়। কিন্তু ক'ব গলে আমাৰ ভাল দেই। কাৰণ আমাৰ বামপঢ়াৰ
অহ। হয়। হয়।
পানী বেছি দিনলে নাথাকে পানী শুকাই যায়ে।
অ'হ।
পিছে কঠিয়াই পেলোৱা হ'ল -নাই?
নাই হোৱা পেলাবৰ লওঁতেই, কঠিয়াত তিয়াইছে ধান কিন্তু তিয় এই পানী হৈ গ'ল এতিয়া।
হে অ অ। হেল্ল
অ হেল্ল শুনি আইটচা হেল্ল
অ অ পিছে
থ